অ, হেল্ল' শুনা পাইছেনে?
শুনা পাইছো।
অঁ।
কওক তুমি।
অহ তোমাৰ হেৰি আহ তুমি গৈছিলানে আই ভাটি পেলাই গৈছিলানে? গধূলি গৈছিলানে, এই তুমি এই পথাৰত গুচিলানে?
হা?
পথাৰত গৈছিলানে তুমি গধূলি?
হয় গৈছিলোঁ। পথাৰতো যোৱা হয় কিয়? হয়।
কৈছিলা তুমি হেৰি অ পথাৰত মানে তোমাৰ কিবা মানে শাক ৰুইছা?
হয় হয় শাক -পাচলি।
অহ।
অ হয় শাক পাচলিটো ৰুইছো, ধান খেতি টো ৰুইছো মই। ধান খেতি।
কি কি শাক পাচলি?
ধান খেতি তাৰপিছত বেগেনা, ৰঙালাও, উৰহি এইবিলাকেই আৰু জলকীয়া, বন্ধাকবি এইবিলাক।
কোনে ৰৈছে?
সেইবিলাক সেইবিলাক আ মই ৰুওঁ ঘৰুতে ৰুইয়ে এনেকে একেলগে কৰা হয়। মিলি বাৰীত বাৰীত পাণ তামোল আছে। তুমি কৰা নে নাই খেতি বাতি?
তুৰ ধৰা খেতি তেনেকুৱা নাই আমাৰ মানে তেনেকুৱা মানে জেগা নাই। উম মাটি নাই আমাৰ। তেনেকুৱা আমি খেতি মানে ধৰ হয় অকমান জাগা আছে তাতেই বিলাহী জালুক আ তোমাৰ এই যে শাক মানে শাক ৰুও এইবিলাক হয় অলপ চলপ হয় আৰু।
হুম।
অকমান জাগা আছে আৰু তোমালোকৰ মানে
আৰু খেতি কি কি খেতি কৰে, নিজে নিজে খেতি কৰাটো ভাল।
অ অ যিখিনি মানে নিজৰ ঘৰত ৰুব পাৰি সেইটো তোৰ আ তোমাৰ পিঅ অৰু।
প্ৰিয় অৰ্গেন অ প্ৰিয় ৰাসায়নিক হল।
হয় এনেতো বজাৰত তোমাৰ গোটেইখিনি মানে সাৰ দিয়া। উম ভেজাল থাকে ন শাক পাচলিত সেইকাৰণে যিমান পাৰা যায় মানে ঘৰতে ৰোৱাত টো বহুত ভাল।
আৰু বতৰ খেত টি আছে প্ৰত্যেক বতৰৰ খেতিবিলাক বেলেগ বেলেগ।
হয়
বেলেগ বেলেগ খেতি ধানৰ বাৰিষা কালত ধানৰ খেতি খৰালি কালৰ হল এইবিলাক ৰঙালাও
চুলি
অ ভাতকেৰেলা এইবিলাক হয়
অঁ আৰু তোমাৰ তুমি কি কি ৰুইছিলা এই এইবাৰ
এইবাৰ এইবাৰ মানে খেতি বন্ধাকবি আছিল
আৰু
আৰু মাকৈ আছিলে
অঁ আচ্ছা আচ্ছা
আৰু আছিলে হেৰি কি বুলি কয় এইটো ওলকচু জলকীয়া
উম নীমু
নেমু আছিলে আৰু হ'ল খেতি আৰু হ'ল কি ম তৰ আছিলে বিন
আদা নহৰু
আদা নহৰু আদা আ আদা নহৰু ৰোৱা হয় আদা নহৰু মানে বাৰীতে চিৰদিন থাকে বাৰীত আমাৰ জংঘলত কৰা হয় খেতি পথাৰতটো বেলেগ এনেকুৱা
ভালে ভালে ত' ভালে খিনিয়ে আছে শাক পাচলি তোমাৰ ঘৰত খেতি
আছে আছে খেতি সৰহ হয় আৰু আমাৰ বাহিৰতো কৰে
তাৰ মানে আমাৰ ঘৰতো আমাৰ সৰু সৰু টাপৰ মাজতো কৰা হয়
অ আচ্ছা ভালে মানে তাপত তাপত তাপত খেতি কৰিলে কি কি হাৰ দিয়া
সাৰ দিয়া মানে এই গোবৰ যিটো সাৰ আছে
অ গোবৰ
পচন সাৰ কেঁচু সাৰ যিবিলাক আছে না হয় তেনেকৈ দিয়া হয়
অ এইবোৰে ভাল এনে বজাৰতো কেমিকেল যিবোৰ আছে মানে ড এ পি অ পেষ্টিচাইড এইবোৰ নিদিয়া না
উ হু
এইবোৰ ব্যৱহাৰ নকৰা
ভৰ ভৰ কৰে লাগি যায়
অ আচ্ছা আচ্ছা ভালে আৰু তোমালোকোৰ তো গৰুও আছে ন গৰুৰ মানে গোবৰটো ঘৰতে
হয় হয় সেইখিনি সাৰ পাই যায় আৰু কম্পোষ্ট এইবিলাক সাৰ কৰা হয় নিজে তৈয়াৰ কৰা হয় শাক পাচলি বাকলিখিনি পচাই কিনে খেতিত দিয়া হয়
হয়
তেনেকুৱা কৰা হয়
ভালে দিয়া আমাৰতো ধৰা অকমান জেগা আছে আমি মানে অকমান জাগাই আমাৰ এতিয়া যিখিনি হয় আৰু শাক পাচলি
উ
সেইখিনিয়ে আৰু তথাপিও ঘৰৰ শাক পাচলি সোৱাদোৱে বেলেগ বিলাহী এইবাৰ আমাৰ বিলাহী ৰুয়ছো সৰু সৰু বিলাহীটো তাৰ পিছত জ জলকীয়া
কৰিছিল নেকি কি গাজৰৰ খেতি কৰিছিলে যে আপুনি কৰিছিলে পাহৰি কিয় আৰু কি কওকচোন
হয় গাজৰৰ খেতি কৰিছিলো গাজৰ মূলা
আৰু
হৈছিলে বাৰু মানে ময়ো গোবৰ সাৰ দিছিলো আমাৰ মানে ওচৰত তাতে এখন ঘৰ আছে তাৰে পৰা মানে তাতে গৰু আছে
আমাৰ নিজে কৰিছিলে খেতি
মই
অ
মই
উম উম নিজে কৰিছিলে খেতি আহ কৰিব লাগে নিজে অলপ চলপ বজাৰৰ
হয় আপুনিতো দেখাই পাইছিলে মই এই যে গাজৰ হয় হয় মই এতিয়া মনত পৰিছে মই যে আপোনাৰ গাজৰ লৈ যাব গলো মই যে তুলি তুলি আছিলো গাজৰ অ আপোনাৰ বৰছে
বিক্ৰী কৰিছিল যে লৈছিল
অ মোৰ মন নাই ইমান এটা কিবা এটা দুবছৰ আগৰ কথা ন
পইচাটো, বেলেগ বেলেগ কথা, কিন্তু, খে খেতি কৰি, আপুনিতো, বহুত জ্ঞান অৰ্জন কৰিছে, ন? কোনটো খেতি, কেনেকে ৰুব লাগে। কেনেকে?
মানে, তেতিয়া, এতিয়া কৰিলে, অভিজ্ঞতা হয়, ন। মইতো, কৰা নাছিলোঁ, ন। উম। মই, মানে, এই ইউটিউব চাই মানে, খেতি কৰিছোঁ। কি কি দিব লাগে, কিমানখিনি, মানে। উম, বীজটো, মাটিৰ ভিতৰত, খান্দিব লাগে। তে, আৰু, পানী, কিমান পৰিমাণে দিব লাগে। সেইবোৰ, মই, মানে, ভালকে, ইউটিউব চাই। তাৰ পিছত, মই, বজ বান্দাৰৰ পৰা, বীজ আনি, ৰুইছিলোঁ। ভালেই হৈছিল, সেইটো। গছৰ, শাক-পাচলি, মানে, নিজৰ ঘৰৰ খেতিৰ, মানে, শাক-পাচলিৰ যিটো টেষ্ট, মানে, সোৱাদটো, বেলেগেই। আৰু, এইটো, বজাৰৰ লগত, কেতিয়াও, মানে, নিমিলে।
নিমিলে।
উম্, হয়। আপুনিতো গমেই পায়, আপোনাত ত' উম্, আছে যিহেতু।
হয়। আৰু আপুনিতো পাণ, তামোল-পাণৰো খেতি কৰিছিলে নেকি?
হহহ্। তামোল-পাণতো মোৰ ঘৰতে আছে বাৰু! সেইটো খেতি কৰিব নালাগে। এতিয়া বছৰে বছৰে তামোল ক'লে হয়।
অ'।
বছৰে বছৰে তামোল ফুলি থাকে। এতিয়া পাণৰ গছোঁ উঠাই দিছোঁ, তামোলৰ গছতে।
আৰু
সেইটোয়েইতো, আপোনাৰ পৰা যে পাণৰ পুলি লৈ আহিছি ছিলো, মোৰ মনত আছে না। হেৰিটোৱে মোৰ মানে এতিয়া, এটাৰ পৰা মই মানে ছয়ডাল, সাতডাল গছত লগাইছোঁ।
উম্, উম্। ঠিকে আছে। বিট খাই, হয় হয় হয়, চাই যাম আৰু মই এক নম্ব কোনেও শিকা নাই। মই এইবিলাক মানে দেখি দেখি শিকিছোঁ। কেনেকৈ ৰুব লাগে!
অ', দেখাতো কিয় সেইটোয়েইতো। মোৰ চব বস্তুতো এনেকুৱাই ন মানে। দেখি দেখি, শুনি শুনিয়েই, শিকি শিকা যায়।
হয়, হয়। মই কোনো প্লেটফৰ্মৰ পৰা শিকাঁ নাই। ওৱে, চাইস এতিয়া শিকিছোঁ।
অ', অ'। মইও বাৰু, মানে চাইয়েই শিকিলোঁ। এতিয়া মানে এবাৰ কৰি চালোঁ, চাওঁ হয় নে নহয়। এটা সন্দেহ আছিল, যদিও মোৰ মনত। কিন্তু হ'লেই আৰু ভালেই হ'ল, খেতিটো। এইবছৰ অকণমান ৰুইছিলোঁ।
পিছত।
হৈছে, এই পানী পৰিল ন! পানী পৰাতেই মানে গছবিলাক, মৰি গ'ল।
যায়, গছবিলাক।
অ', পানী পৰিলে, শাক-পাচলি হ'ব ন। আকৌ জানাঁ জলকীয়াৰ গছবিলাক মৰি গ'ল।
অ', অ',
ত' বেয়া লাগে আৰু। সেইকাৰণে মানে নৰো কেতিয়াবা, মানে ভাবোঁ যদি। পানী পৰে, মই কেনেকে বচাম?
কেনেকৈ বচাম।
হয় আৰু আমাৰ এই জেগাতো মানে পানী হৈ যায়, থাকে অলপ পানী পৰিলে চবৰ ঘৰত মানে আমাৰ ঘৰতকে ওখ হয়।
হয়, পানী বিলাক খেতিত দিয়া যায় ন!
হয়। নহয়, মানে আমাৰ ঘৰত। কেনেকুৱা মানে অ', ধৰ আমাৰ ঘৰটো নিচা হয়। চবতকে আৰু এনে আমাৰ পাৰাৰ চবৰ ঘৰটো উচা হয় বুজিছে।
আৰু আপোনাৰ চাৰ্তৰ ওপৰতো আপুনি একবাৰ খেতি কৰিছিলে।
হয়। চাদৰ ওপৰতে সেইটোতো মানে ফুলৰ খেতি কৰিছিলো মই টাব বত ৰৈছিলো। হয়, টাবত।
খেতিতো, খেতি বহুত ভাগৰ আছে নহয় জানো।
হয়, বহুত ধৰণৰ আছে, এইটো এইটোত মানে টাবত ৰুলে আপুনি ভাল, এই সাৰ দিবই লাগিব। নহ'লে, আপোনাৰ নহ'ব, এইটোম
নহ'ব, সাৰটো মেইন আচল, পচন সাৰটো মেইন গছ পাতৰ।
হয়, আপুনি দিব, আপোনাৰ ঘৰৰ, আ দিবচো চোন অ', অলপমান পচন সাৰ মই লৈ আহিম বাৰু।
তেন মই আগতেই এইটো চেষ্ট কৰিছোঁ।
হয়।
উম।
অ', অ', ৰ'বা আহিছো, এই কোনোবাই মোক মা তি আছে, মই আহিছো দিয়া হা, মই ফোন কৰি আছো দিয়ক। অ'